হেল্ল'।
অ' শুনিছানে?
কি কৰিছে?
এয়া আছোঁ।
মোৰ মাতটো শুনিছেনে আপুনি?
অ' শুনি আছোঁ।
অ' ভাত বনাইছেনে নাই?
ভাত বনাবলৈ লৈছো আৰু।
অ' ঘৰত ভাল চবৰে।
উম, ভালেই।
মই আপোনালৈ এটা বিশেষ কাৰণতে, ভাল, ভাল।
হয়।
মই বিশেষ কাৰণতে আপোনালৈ ফোন কৰিলোঁ।
হয়, কওঁকচোন।
এতিয়াতো খেতি মাটিৰ দিন।
হয়।
বাৰিষা কাল যেতিয়া খেতি কৰিবলৈও, হৈছে আৰু।
হৈছে, হৈছে।
ইয়াত, এতিয়াতো খেতি মাটিত আমিতো বহুতো ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ।
হয়।
ইয়াৰ কিছুমান মানে ভাল বেয়া দুইটা গুণেই থাকে, এটা বস্তু ভাল বেয়া দুইটা গুণেই থাকিব লাগিবই।
হয়।
মানে ইয়াৰ কিছুমান অপকাৰো হয়, উপকাৰো হয়।
হয়।
আমি যদি ইয়াৰ অপকাৰ, উপকাৰে মানে কি কাৰণে উপ হয়, আৰু কি কাৰণে উপকাৰ হয় আপুনি কিবা জানে নেকি বাৰু?
মানে অ', অপকাৰীো ধৰা কেঁচু, গোবৰ এইবিলাকে বেছি মানে খেতি তেনে প্ৰয়োজন। ত' আজিকালি ধৰা মানুহে ৰাসায়নিক সাৰতো ব্যৱহাৰ কৰে, মানে খেতিৰ উৎপাদনটো বেছি হ'বলৈ। ঠিকেই, ঠিকেই। সেইটো কৰিলে কি হয় মানুহৰ বেমাৰ বহুত বেছি পৰিমণে বাঢ়ি যায়। এ, মানুহে, পৰাপক্ষত গোবৰ সাৰ, জাবৰ জোঁথৰ গোটাই। তেনেকুৱা বিলাক সাৰ প্ৰয়োজন, মানে সেইটো সাৰেই ব্যৱহাৰ কৰিব লাগে।
হয়, হয়, কিন্তু, কিন্তু হেৰি, ৰাসায়নিক সাৰ প্ৰয়োগ কৰা ফলত আমাৰ মানে খেতি-বাতিটো ভাল হয়, কিন্তু তাত থকা উম, তাত, তাত মানে আমাৰ পুষ্টিকৰ যি খিনি আমাৰ, খেতি, খেতি মাটিয়ে পাব পৰা পুষ্টিকৰ খাদ্য বা নাইট্ৰজেন, ফচফৰাচ পটাচিয়াম আদি, এইবোৰ মানে তাত ঈদ অৱস্থাতে থাকে মানে এইটো দিলে মানে গ্ৰহণ কৰিব পৰা অৱস্থাতে থাকে, গছে।
হয়।
ইয়াৰ ফলত গোবৰ সাৰ মাটিত মিলি খায় গোবৰ সাৰ মাটিত মিলি গছৰ খাদ্য হবলৈ মানে অল দুই তিনিদিন দুই তিনি মাহতকৈ অধিক দিনেই লাগে। কিন্তু এইটো দিয়াৰ লগে লগে লগে লগে মানে সেই শস্য খিনি বা খেতি মাটিত খেতি পথাৰত দিয়া সেই বস্তু খিনিয়ে সোনকালে মানে গ্ৰহণ কৰিব পাৰে।
হয়।
আৰু উদ্বোধক উম উৎপাদনো বেছি হয় ৰাসায়নিক সাৰ ব্যয়ৱহাৰ কৰাৰ লগে লগে সেইবাবে আজিকালি মানুহে পৰাপক্ষত ৰাসায়নিক সাৰেই ব্যৱহাৰ কৰিবলে লৈছে।
হয় হয় ই মানে সহজতেও উপলব্ধ হয় সাৰবিধ আৰু ই মানে পৰিবহনতো সুবিধা হয় কাৰণ ইটো আমি
ই ইয়াক আমি কেজি হিচাপেহে আনিব লাগে আমি বোলে বিশ কেজি আনো দহ কেজি আনো। এইটো আমাৰ নিজৰ লগত কথা কাৰণ আমি যিমান দূৰৰ পৰা নানিলেও কিয় ইয়াক আমি বিশ কেজি দহ কেজিতটো ইজি মানে সহজতে আনিব পাৰিম।
হয়।
মানে ইচ ই মানে আৰু ই এ ৰাসায়নিক সাৰে আমাৰ মানুহৰ মানে শাৰীৰিক শ্ৰমটো কমাই দিয়ে মানে।
হয়।
কষ্টতটো কমাই দিয়ে ইয়াৰ ফলত মানুহৰ মানে কিছুমান বেমাৰ আজাৰো হয় কাৰণ আমাৰ আমি যদি ভালদৰে চলাচল কৰি খেতি বাতি কৰি থাকিব পৰা আমাৰ নিজৰ স্বাস্থ্য স্বাস্থ কাৰণেই ভাল কিন্তু ই মানে সেইটো শ্ৰম কমাই দিয়ে মানুহে সুবিধা লবলৈ বিচাৰে আজিকালিতো মানুহ বিলাক এলেহুৱাই হৈ পৰিছে।
হয়।
মানুহে সেই সুবিধাতে ইয়াক বে বেছি ব্যৱহাৰ কৰে।
হয়। মানে এতিয়া মানুহ বিলাকৰ চাবচোন ৰাসায়নিক সাৰ মানে বস্তুবোৰ খাই খোৱাৰ ফলত যেতিয়া মানুহৰ বেমাৰ তাৰো বেছি হয় বিষ বিশেষকে উম বিশেষকে বিষ বিলাক বেছি হবলৈ ধৰিছে মানুহৰ।
কিন্তু এটা কথা ক'বলৈ গৈ ক'বলৈ কবয় লাগিব যে। ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত আমাৰ মানে খেতিটো দুগুণ বৃদ্ধি পাইছে। কিন দুগুণ বৃদ্ধি পাইছে যদি খেতি এতিয়াতো জনসংখ্যা আপুনি আম জানেয়ে দেশত জনসংখ্যা কিমান ইয়াৰ ফলত মানে যদি ৰা ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি যদি আমাৰ ঘৰুৱা সাৰ প্ৰয়োগ কৰিলেহেঁতেন মানে তেতিয়া তেতিয়া ল লাহে ধীৰেহে এইবিলাক বস্তু মানে উৎপাদন হ'লহেতেন কিন্তু ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ লগে লগে উৎপাদনতটো খৰতকীয়া হৈছে।
হয়।
কিন্তু ইয়াক বেছি ব্যৱহাৰ কৰাৰ ফলতো আমাৰ মাটিৰ মানে। যিটো মাটিত থকা বেক্টেৰিয়া কেচু কুমটি এইবিলাক মানে মৃত্যু হবলৈ ধৰিছে কাৰণ ইয়াৰ যদি বেছি ব্যৱহাৰ কৰ সেইবিলাক মৃত্যু হয়।
হয়।
ই অৰ্থনৈতিক ভাৱেও অলপ মানে এই ৰাসায়নিক কাৰে আমাক দুৰ্বল কৰিবলৈ লৈছে কাৰণ এইবাৰ যদি আমি বিশ কেজি ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলো অহা বাৰলে পঁচিশ কেজি ত্ৰিশ কেজি এনেকে প্ৰয়োগ কৰিবলগীয়া হৈছে উৎপাদন বাঢ়িবলৈ হলে।
হয়। আৰু চাৱচোন আজিকালি দি মানে প্ৰায় মানুহে ট্ৰেক্টৰেই ব্যৱহাৰ কৰে আগতে গৰুৱে হালবায় আজিকালি মাটিবিলাক কোনো হেৰি নাইকিয়া হৈ আহিছে গৰু আৰু আজিকালি দেখিবলৈ নাইকিয়া হল।
হয় হয় আজিকালি গৰুটো বহু কম মানে কম পৰিমানে দেখিবলৈ পোৱা যায়। পথাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা ফলত মানে পানী বায়ু পৰিৱেশ চব নষ্ট হোৱা দেখিবলৈ দেখিবলৈ পোৱা যায় কাৰণ পানীত পানী দু মানে পানী প্ৰদূৰ্ষণ হয় ইউৰিয়াৰ মানে ইউৰিয়া নাইট্ৰজেন গছে নাখায় কাৰণ ব ষুণৰ লগত পানীৰ লগত নৈ খাল বিলত গুচি যায় আৰু সেই খাল বিলত যদি আমাৰ মানুহে গা ধুৱে বা সেই মানুহ কিছুমান দৰিদ্ৰ লোকক মানে সেই দৰিদ্ৰ লোকে সেই পানী খাবও লগীয়া হয়। কেতিয়াবা তাৰ ফলতো মানুহৰ বেমাৰ আজাৰ বেছি হোৱা দেখিবলৈ পোৱা গৈছে।
হয় আকৌ মাছ কাছ এইবিলাকো মৃত্যু মুখত পৰা দেখা পোৱা যায়। সেই ৰাসায়নিক সাৰ যিটো পানী গৈ পেলাই ধৰক নদীত পৰে বা বিলত পৰেগে, সেই তেতিয়াৰ ফলত মাছ এইবিলাক জি পানীত থকা জীৱ জন্তুবোৰ মৃত্যু হোৱা দেখা যায়।
হয় হয় বেছিকৈ যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰা হয়। সিমানে সেই গছডাল নৰম হৈ উঠে মানে বহুত মানে কম শক্তিশালী হৈ পৰে।
হয়।
তাৰ ফলত এই পোক পতংগই অতি সহজে মানে তাক আক্ৰ আক্ৰমণ কৰিব পাৰে।
হয়।
আক্ৰমণ কৰি গছডালৰ মানে গুণাগুণ নষ্ট কৰি পেলাই।
হয়।
ইয়াৰ সমাধানো চৰকাৰে উলিয়াইছে আমি ভাবো আমি কৃষি কেন মানে এতিয়াতো কৃষি কলেজ কৃষি মহ বিশ্ববিদ্যয়ালয়ও স্থাপন হ'ল।
হয়।
আমি যদি সেই কৃষি বিশ্ববিদয়ালয়ৰ ছাত এতিয়া ছাত্ৰ ছাত্ৰী বা তাত পঢ়োৱা শী শিক্ষক শিক্ষয়ত্ৰী নহলে তাত থকা কৰ্মচাৰী সকলৰ লগত যদি আলোচনা কৰি কিমান মাটিত কিমানতটো সাৰ দিব লাগে এইবিলাক যদি আমি জানিলও তেতিয়া আমাৰ মানে কি খেতিও ভাল হ'ব আৰু আমাৰ মানে প্ৰদূষণোও অলপ কমি আহিব ৰাসায়নিক সাৰৰ।
হয়।
নহলেতো কিছুমান মানুহেতো অধিক মাত্ৰা ব্যৱহাৰ কৰাৰ ফলতো চব নষ্ট হৈ যোৱা দেখা পোৱা গৈছে।
হয়।
হেল্ল'
অঁ শুনি আছোঁ।
আমি ওম পাৰিলে গোবৰ সাৰেই ব্যৱহাৰ কৰিব লাগে। কাৰণ বহু বস্তু মানে অলপ অলপ দুই - তিনি মাহ লাগে কিন্তু আমি সেই সাৰ সেই মানে সতে শাক - পাচলি খালে আমাৰ দেহৰ কাৰণেও ভাল আৰু লগত তে আমাৰ বেমাৰ - আজাৰো কম হয়।
হয়।
অই উম।
বাৰু আপোনাৰ লগত কথা পাতি ভালেই লাগিল, আগলৈও এনে ধৰণৰ মানে আল বিষয়সমূহৰ ওপৰত আপোনাৰ লগত আলোচনা কৰিব পাৰিম বুলি আশা থাকিল।
হয় হয়।